হেল্ল'!
অঁ এই তেতিয়া ৰিচিপে হোৱা নাছিল। নাই খোৱা এই বাঢ়িহে আছে ৰবা।
অঁ।
খালা?
আমাৰো খোৱা হোৱা নাই ৰবা এয়া হৈছে আৰু খাম।
উম আমাৰ ঘৰত খোৱা নাই। খামহে ইয়াটো বাঢ়ি আছে।
অঁ, ই শুলে নেকি তন্ময়ে?
নাই শুৱা, আমি যিমান দেৰিলে নুশু সিও নুশুয়ে।
নি
বাৰটা বাজিলেও নুশুৱে, এটা বাজিলেও নুশুৱে। একেলগ একেলগে হয়।
আজিকালি ল'ৰা ছোৱালী জানো কিয় নুশুয়ে সোনকালে? সোনকালে সিহঁতে খাই বৈ খোৱা অভ্যাসটো নাই মানে। এ ডাঙৰ মানুহৰ লগত ৰৈ
উ।
তাকে মই ফোন কৰিলো দেৰি হলেও বোলো আপোনালোকৰ তো শুৱা সময় হোৱা নাই।
উম, আমাৰ দেৰি হয়য়ে সদায়।
অ, তাকে।
সদায় বাৰটা বাজে শুতে। এই মোবাইলটো বেয়া হৈছে অ, হেং মাৰা হৈছে জানা।
অ, তাকেতো বহুত ব্যস্ত দেখাই আহিছে আপোনাক।
উম হেং মাৰে, হেং মাৰে, বহুত হেং মাৰে। তাকে কালি অ, চফ্টৱেৰ মাৰি দিওঁ নেকি?
অ, আকৌ লাগা বস্তু বোৰ নোহোৱা হৈ যাব যে।
লগা বস্তু মানে, কিছুমান ডায়ৰিত লিখিছো।
অঁ।
কি জি আছে চব নাইকিয়া হ'ব আৰু হ'লেও পিছত ল'ব লাগিব আৰু।
অ।
কিমান বা লাগিব চফ্টৱেৰ মাৰিলে?
অ সেইটো মই মাৰি পোৱা নাই বাৰু তাতে দোকানত সুধিবচোন বাৰু। আপোনাৰ চিনাকি হ'লে ভাল হয় আৰু চিনাকি মানুহৰ তাত ল'লে, পইচাটো অলপ বেছি ল'ব চাগে?
অ এই দিকমত্ৰত গৈছিলো আজি সোমালো কিন্তু ধেৰ মানুহ মানুহ ধেৰ। মানে বহুত দেখিলো দেখি আৰু। মোবাইল-চোবাইল কিনা মানুহ আছে, ভালকৰা মানুহ আছে।
অ।
বহুত খিনি মানুহ দেখি গুচি আহিলো। কিনিম বুলি ভাবিছিলো অ, তাৰ পিছত অংক বিলাক নিমিলে।
উম দিগদাৰ হৈ যায় নহয়।
উম ইফালে ছোৱালীৰ ঘৰত নে ইনষ্টলমেন্টো ল'ম বুলি ভাবিলো, ইনষ্টলমেন্টত ল'লেওতো হাজাৰ বাৰশ। টকা দিব লাগিব
অঁ লাগিব।
যে আৰু। অলপ ইনষ্টলমেণ্ট বেছি আহিব আৰু পইচাটো, আহিলেও বোলো ল'ম। ছোৱালীৰ ঘৰত যাম। এতিয়া তাত গ'লে সিহতক আনিম। পইচা খৰচ হৈ গ'লে সিফালে নিমিলিব তাইক আনিম বুলি ভাবি। কিছু গৰম বন্ধ দিলে ল'ৰা ছোৱালীকটাক লৈ আহিম বোলো অলতো ল'ৰা ছ। আনিলে নহব দিয়াচোন ইহঁত দুটা কিমান দিন আহা নাই, আহিবয়ে এতিয়া আহোন। এ আমি চাৰিজন পাঁচজন সিহঁতৰ চাৰিজন মোৰ লগত। বা বাৰ পাঁচজন, এহেজাৰ টকাই যাব দুশ কৰি।
যাব অঁ।
আৰু হাতততো লাগিল অলপমান কিবা এটা খোৱা বোৱা বা খাব বিচাৰিব নিদিলেও বেয়া লাগে।
উম লাগেই বা এক্সট্ৰা পইচা কেইটামান লাগিবই আপোনাক। আপুনি কিবা এটা কাম কৰিবলৈ ভাবিব যদি মই বোলে দুই হাজাৰ টকাত হৈ যাব নহ'ব, -
উম ন, উম উম উম।
এক্সট্ৰা কিবা কিবি ওলাই যায়।
ওলাই যায়। অংকবিলাক নিমিলে প্ৰত্যেক মাহতে, ইফালে গেছটো বুক কৰিব লাগিব পঁচিশ তাৰিখে।
অঁ।
পঁচিছ তাৰিখ নহয় আৰু পঁচিছ দিন পিছত। সেইটো আহিলেও, সেইটোৰ কাৰণেও পইচা ৰাখিব লাগিলে। ফেনখন বেয়া হৈছে। এতিয়া গৰমত যেনেকে আছো মই ফেন এখন নানিলেওঁ নহয়। এতিয়া কোনফালে মিলাম কোনফালে নিমিলাম তাতে টেনশন হৈ আছে। মই হিচাপ- কৰি, অংক কৰি কৰি মই মিলাবই পৰা নাই।
হয় দিয়ক, মানুহে ইমান কষ্ট কৰি চলে তাৰপিছ তাৰ পিছতো কিছুমান মানুহে- এই বুজি নোপোৱাকে যি তি কথা- কৈ দিলে বেয়া-
এই- ইমানে মই কানাই নিলো, মই মই আজিকালি সংগ একেবাৰে বাৰেই নাই সংগী।
অঁ সেইটোৱে বেষ্ট। নিজক লৈ ব্যস্ত থাকক, তাৰ নিচিনা আৰু ভাল কাম নাই।
মই চিধা ৰাস্তা দি যাওঁ, গুচি আহো। খালি- পৱনৰ পৱনৰ মাকত বাহিৰে আৰু কলিত- নি এই দুটাতো আগৰ পৰাই মোৰ।
অঁ এই অহা যোৱা কৰোতে মাত খাৰ দিয়াহে ন আৰু এনেকুৱা টাইপ ন।
সঞ্চয় আছেনে পৱনৰ মাকৰ লগত?
অঁ।
বা নোসোমালেওঁ মাতে, ব্ৰমণিনী নোসোমালে দেখোনোওঁ আহক আহক মাতে। তাৰপা সোমাওঁ আৰু লগত- কিমান ইয়াত বহি থাকে, এই দোকানখন পাটিছে হেৰিয়ে! উৰ্মিলাই, গোটেই সোপা দম পাতি বহি থাকে। মই একেবাৰে- তেতিয়া আকৌ নাচাওঁ, মই চিধা চিধি গুচি আহোঁ।
এইবিলাকৰ লগত লগ লাগি কিনে আৰু মুখৰ খুজুৱতি মাৰাহে হ'ব।
অঁ সেইটোৱে উম। এ মানুহে এনেওঁ আপুনি কাম কাম কৰি খালে, কাম কৰি খালেওঁ মানুহৰ দুটা কথা- কথা শুনিব লাগে আৰু এনে বহি খালেও শুনিবই লাগে অঁ।
অঁ নহ'লে মানুহে কব গাভৰু হৈ আছে কাম এটা কৰিব নোৱাৰে নে আৰু বহি খালে- কাম কৰি খালে ক'ব, ইমান পইচা লাগেনে?
ইমান পইচা লাগে নে বাপৰে! গোটেই জীৱন-
মানুহৰ কথা আপুনি ধৰিবই নোৱাৰিব দিয়ক সন্মুখত এটা কব পিছতে এটা কব।
মই এই দেউতাক ঢকুৱা আঠাইছ বছৰৰ, সাতাইছ বছৰ পুৰা হ'ল এই। সাতাইছ বছৰে কথা শুনিছো মানুহ-
হয় দিয়ক সেই অভি সেইকাৰণে মই আপোনাক তাকে তেতিয়া কলো মানুহে সন্মুখত এটা কয় আমাতকেতো আপোনাৰ অভিজ্ঞতা বেছিয়ে হ'ব দিয়ক মানুহ সেইকাৰণে চিনি পাব বহুত দিগদাৰ
মই সেইকাৰণে কাৰো লগত কিবা কোনোবা কিবা কলেও হুকাৰ নধৰো মই গুৰুত্ব নিদো কাণো নিদো নুহু বহুত ধৰিমল তাকে কি হ'ল
অ
কিয় হ'ল একেবাৰে নুশুধো কোনোবা মৰিলেও মৰি থাক যিয়ে নহ
উম তাকেইতো
কানো নিদো নুহুদেই মই কোনো কথা মই জানিব নিবিচাৰো বাহিৰা কথা এইবিলাক
অ সেইটোৱে দিনটোৰ যিখিনি সময় অ সেইটোৱে ভালে কৰে
মোৰ আগৰ পৰাই হে কাৰ কি হৈছে কাৰ কি হোৱা নাই কোনে কি কৰিছে কোনে কি কৰা নাই মই সেইবিলাক মোৰ ছোৱালীৰ পৰাই সেইবিলাক লক্ষণ মই সেইটো স্বভাৱ মই সেইবিলাক জানিব নিবিচাৰো মই বহুত বেয়া পাওঁ মই য'ত বোলা বস্তুটো বহুত বেয়া পাওঁ
সেইটো
গম পাইছা কাৰণ কাজিয়া পেচাল মই সেইবিলাক
এই কিছুমান মানুহক আপুনি ভাল উপদেশ এটা দিলেও ধৰক মানিলে ভাল লাগে কথাটো যদি লিগেল হয় এতিয়া আৰু নামানিলে কে নিজৰে বেয়া লাগে ন
নিজৰে বেয়া লাগে কাৰণ ভাল কৰিছো ন ভাল কৰিছনে বেয়া কৰিছনে সেইটো নিজে জানো হয় নে নহয় আজিকালি যুগত কোন কিমান সতি সাবিত্ৰী আছে বাৰু আছে নেকি কোনোবা ক'ব পাৰিব তাতকে কোনেও কব নোৱাৰে
সেইকাৰণে মই কাৰো কথাত গুৰুত্ব নিদিওঁ কাৰো কথাত কানো নিদিওঁ কৈ থাক কোন বা কৈছা কৈ থাক
কাণত নল‌ও
মানুহেটো আৰু সমালোচনাই কৰে বেছিকে
কাৰণ কোনেও কোনওতো দিয়া নাই এইখন কাপোৰ নি পিন্ধ নাই ই এইশ টকা নিচোন কিবা নাই আনিবি কোনেওতো দিয়া নাই
নাই নাই আপোনাৰ বিপদত পৰিলে কোনো নাহে
অ
কিন্তু কিবা এটা হওকচোন মানে বিভিন্ন ধৰণৰ আলোচনা কৰিবলৈ
উম
সেইকাৰণে কৈছো মানুহকে বিশ্বাস কৰিব নোৱাৰে পৃথিৱীত সেইটো প্ৰাণীয়ে আছে বিশ্বাস কৰিব নোৱাৰা আপুনি ঘৰত ধৰক কুকুৰ এটা পুহিলেও সি বুজি পোৱা হৈ যায়গে পিছত এইটো মোৰ আপোন মানুহ বুলি
সেইদিনা কি মস্ত সাপ এডাল ওলালে এই দুৱাৰ মুখত গম পাইছা নাই চোতালতে একদম সন্মুখত বৌদ্ধ ডাঙৰ সাপডাল অ বৌদ্ধ ডাঙৰ সাপডালকে বিশ্বাস কৰিব পাৰি কিন্তু মানুহক বিশ্বাস কৰিব
নোৱাৰি
মোৰতো মানুহৰ প্ৰতি বিশ্বাস একেবাৰে নাই
উম তেনেকে কৰিব আৰু আপুনি এতিয়া আৰু ইমান দিন ইয়াতে থাকিলে বুজিলে
ইফালেদি শিনি কিবা কোনোবাই যদি নকয় গুৰুত্ব নেদাওয়ে যদি দিব লগা হয় ইফালেদি গুৰুত্ব দি সিফালেদি ওলাই দিও মই
সেইটোৱে মানুহ চিনিবলৈ দিগদাৰ সেনে আৰু নিজৰ কৰ্মত ব্যস্ত থকাৰ নিচিনা
অ
হেৰি নাই সেইটো মইয়ো ভাবো মোক মানে কিছুমানে ইয়াতে কয় দেই বা তোমাৰ সময় নাই ন সময় নায়েই সু তাকে যিকন সময় দিনটোৰ পৰা ৰাতি বাৰটা এটালৈকে এইখিনি নিজকে নাতে
নাইতো সময় আমাৰ সময় আমাৰ আমাৰে বিনা কাৰণত ক্লাপছা মাৰাৰ কোনো সময় নাই প্ৰয়োজন নাই
দৰকাৰ নাই অ আৰু যি সকলৰ কাম নাই আপুনি এটা কথা চাব চোন যাৰ কাম নাই ন সিহঁতে বহিলে এনেই বেলেগৰ কথাই ওলায়
সেইটোৱেটো কৈছো সেইটোৱে কৈছো আছে ইয়াত কেইটামান আছে বহি একগোট খাই বহি লব
উম
মলি চাদা এটা মল মহলিয়াই মানে কোন কত গল কাৰ ঘৰত কোন আহিছে কোনে কি পিন্ধিছে কোনে কাৰ স্কুটিত গৈছে কোনে কাৰ বাইকত গৈছে এতিয়া ধৰ মই মোৰ এতিয়া পইছাৰ পইছাটো ডাঙৰ কথা নহয় সময়তো বহুত ডাঙৰ কথা হয় নে নহয়
অ সেইটোৱে সেইটোৱে
সময়তো বহুত এতিয়া মই ইয়াৰ পৰা যাম নামি তলক লাগিম যোৱা মাহত যোৱা মানে কি মই এইটো নামি যোৱা মই এক মিনিট বা দুই মিনিট আগতো যদি মই ডিউটিত পাও হয় নে নহয় কাৰোবাৰ স্কুটি এখনত উঠি গলোৱে জানিবা উঠিয়ে গৈছো
উম
উঠিহে গৈছো কাৰণ মোৰ টাইমৰ কথা আছে টাইমটো মেকআপ কৰিব লাগে কাৰণ মোৰ দহ টকা নহয় বিশ টকা যোৱাতো ডাঙৰ কথা নহয় কিন্তু সময়তো বহুত ডাঙৰ কথা তাৰে কাৰণ তাৰে কাৰণেও শুনো কিছুমান হে আজি নাপালি নেকি কি আজি আজি নাপালি নেকি সেই ৰকম থাক দিব জানা আজি নাপালে নেকি
অ
পালো নাপালো মোৰ কথা পালেতো যামেই যিহত পাম মই সিহঁত যাম আৰু
অ
এনেকোৱা আক
বা মানুহে উল্টাইতো আপোনাক ন কয় অ হেৰি দে মানে অমুকৰ মানে তেওঁৰ লগতে আহিলি ন ভালে কৰিলি দে সময় অকমান ৰাহি হল বা জল্দি হ'ল সেনেকুৱা কথাটো নকয়।
ইফালৰ পৰা যোৱা মিয়াই হওক, বাঙালেই হওক, বড়ো হওক কছাৰী হওক যোন নহওক মোৰ টাইম টাইমটো মেকাপ হব লাগে মই সেইটো জানো কোনোবাই কিবা কৈছে কোনোবাই কিবা গাইছে মই সেইবিলাক কাণ নিদো নহয়।
অ সেই এনেই থকা মানুহ বিলাকে কয় আৰু।
অ সিহঁতৰ সময় খিনি যাব লাগিল মানে কেনেকে যায় সিহঁতৰ সময়তো কাটাই কেনেকে কিবা এটাতো আং বাং বকি যাবই যা‌ তা কথা বকি কিনে সময়তো খেদাব লাগিল না
অ
সেয়ে কথা।
মই থওঁ ৰব আপুনি মই আকৌ কল কৰিম দেই কথা এটা আছে। কবলে অকমান ৰ'ব অ।